হেল্ল
হেল্ল' অহ কোৱা
কি কৰিছা
এ এনে ভাত পানী খাই মেলিয়ে বহি আছিলো আৰু
অহ হয় নেকি
অহ তুমি খালা ভাত
মই খালো তোমাৰ, অলপ আগত
আ আটচ্ছা
হম
বাকী কোৱা, আজি কি মনত পৰিলে মোলে তোমাৰ
তাকে ক'ল কৰিলো আৰু খবৰ খাটি
ঠিকঠাক আৰু তোমাৰ
মোৰো ঠিকে বাৰু তোমাৰ ঘৰত কেনেকুৱা
ঘৰত আছে আৰু বেমাৰ-আজাৰ মাজেৰে আৰু গৈ আছে আৰু তোমালোকৰ
ঠিকঠাক চবৰে বাৰু, হম ভালে চবে
ফুৰিবো চুৰিবো গৈ আছা বহুত, পাই আছো ফটো চতোবোৰ
গৈছিলো
ভাল ভাল জেগাতে যোৱা দে কবাচোন নেকষ্ট টাইমত মোক গ'লে
অ হ'ব দিয়া কোৱা
অ মই যে, তুমি মানে ক'লটো কৰিলা আৰু মও তোমাক মানে ক'ল কৰিম বুলি ভাবিয়ে আছিলো
উম কোৱা
এ, তুমি কি ষ্টক মাৰ্কেটয়ে কিবা কৰা নেকি, মানে মই তোমাৰ কিবা, ইনষ্টাতে কিবা এনেকে দেখিছিলো মে বি দেই
উম্ অ মই কৰি আছো বাৰু ট্ৰেডিং স্ৰেডিং কৰো বাৰু ষ্টক মাৰ্কেটত
অ মই এইটোৰ কাৰণে ভাবিছিলো কি, মানে তেনেকেটো মানে এনেকে ভালকে লগৰ নাই না তোমাৰ এইটো দেখেছিলো টো ভাবিছো কি তোমাকেই সুধিলোওঁ নেকি মানে কেনেকৈ কি হয় ষ্টক মাৰ্কেটটো মানে বুজাই দিব পাৰিবা নেকি যদি, তুমি বেয়া নোপোৱা
অ পাৰিম বাৰু পাৰিম, মানে কি হয় জানা তোমাৰ এনে মাৰ্কেট সেইখন ধৰা কেনেকুৱা টাইপ, ধৰা তোমাৰ যেনেকে ৰিলায়েঞ্চ বা আদি একছেটৰা যি কোনো বস্তু গল্ড চল্ড এইবোৰ সেইবোৰ ধৰা তুমি আ অনলাইনত ধৰ বাই চেল কৰিব পাৰা ধৰিলোৱা এতিয়া তু সেইটো ট্ৰেড কৰিম বুলি ভাবিছা নেকি, আচ্ছা মই ট্ৰেডিং কৰো ধৰা ট্ৰেড কৰিম বুলি ভাবিছা এ ধৰা কি এটা মানে কেণ্ডেল আপ ডাউন হয় দেন তুমি শিকিব লাগিব ধৰা কেণ্ডেলছ ছাৰ পেটাৰ্ণছ, এনালাছিছ এইবোৰ চব তুমি জানিব লাগিব।
উম উম।
বাই কৰিব পাৰা ধৰা। দুটা অপশ্যন থাকে একেবাৰে তললৈ গলেও চেল কৰিব পাৰা ভাল কেপশ্বন মানে জেগা চাই পেলাই কেপশ্যনবোৰ ঠিক আছে? বুলি কয়। দেন, ঘৰলে গ'লে তুমি বাই কৰিব পাৰা। হম! চোৱাচোন, তেনেকুৱা টাইপ ছা ফিউচাৰৰ কাৰণে দেন ধৰা, এই ফিউচাৰৰ কাৰণে গ্ৰ' কৰিব ধৰা, তোমাৰ লাগিছে। দেনটো কৰিবয়েই তু। ছেম, তেনেকুৱা টাইপ
অ', আৰু তাৰমানে বেলেগ বেলেগ ছাইট থাকে ন? মানে, বেলেগ কিবা, মানে, ছাইটে কয় নে, কিয়ে কয় জানো। এপে কয় নে কি
মানে, অ', ৱেবছাইটবোৰ থাকে। ৱেবছাইটৰ ধৰা এইবিলাক এপবোৰ এপবোৰ মই মেনশ্বন নকৰোঁ। ধৰা, এ কি বুলি। তুমি যিকোনো এপতে কৰিব পাৰা। যিকোনো তেনেকুৱা প্লেটফৰ্ম আছে, তাতে কৰিব পাৰা ধৰি লোৱা এ বেয়া, উম। যিকোনো এটা এপ। উম। গৈ তুমি চুজ কৰি ল'লা। চুজ কৰাৰ পিছত তুমি তাতে ষ্টকবোৰ ট্ৰেডিং কৰিব পাৰা। ষ্টকবোৰে, ধৰা, তুমি কিনি থ'ব পাৰা। ক্ৰিপ্ট'জবোৰ কিনি থ'ব পাৰা ধৰা, আৰে, সেইবোৰ টেক্সো বঢ়াই দিলে এতিয়া টেক্সবোৰৰ, কাৰণে
আকৌ এইটোত মানে তুমি কিবা ফাৰ্ষ্টতে তুমি ডাইৰেক্টলি মানে পইচা ইনভেষ্ট কৰিছা নে কিবা ট্ৰাই-শ্ৰাই কৰিছা?
ফাৰ্ষ্টতে তুমি চোৱা এইবিলাকত তুমি ডাইৰেক্ট কৰিব নালাগে, ঠিক আছে। সেইটো কয় তোমাৰ ট্ৰেডিং। তুমি যোন্তু কৰিম বুলি ভাবিছা নালাগে। ট্ৰেডিং আপ ডাউন হয়। ট্ৰেডিং বুলি কয় ঠিক আছে।
অ'।
তুমি ষ্টকছ কিনিম বুলি ভাবিছা? তোমাৰ লাগিছে নে নাই এইটো তোমাৰ যাব ঠিক আছে? তেতিয়া তুমি কি কৰিব লাগিব তেতিয়া তুমি সেই সেইটো কিনি ল'ব পাৰিবা কাৰন কম দাম দেন তুমি এইটো কিনি থৈ দিব পাৰিবা, বা তোমাৰ লাগি থাকিব আৰু বা চাৰি পাঁচ বছৰ পিছত। হেৰি কৰিব পৰা
মাইন চেটৰ আৰু লাকৰ ওপৰতো দ্বিপেন্দ কৰে ন?
ট্ৰদিং কৰিলে তোমাৰ ডিচিপ্লীন লাগিব। দিচিপ্লিনটো হলে তোমাৰ ট্ৰেডিং কৰিব পাৰিব ঠিক আছে, কম পইচাতে ধৰা তুমি ট্ৰেড কৰি কৰি ৰিস্ক লব লাগিব, ৰিস্ক ললে আছে। হেদিনা কম সময়ত তুমি পইচা বনাব পাবা আৰু ধৰা বা লচ নহয় তেনেকা। যদি তুমি নিশিকাকে, যদি তুমি নিশিকাকে যদি তুমি যদি, বাৰগেন কৰোৱা, দেন তোমাৰ লচ এ হব, যিমান ।
উম।
পেক্টিচ লাগিব মেনলি। ট্ৰেডিং কৰিব হলে, ইণ্ট্ৰা ডে থাকে তাত তোমাৰ স্বিং ট্ৰেডিং থাকে, স্কেলপিং থাকে, তেনেকা টাইপ, বুইছা?
উম, আকৌ তোমাৰ বেলেগ বেলেগ বস্তুত লগাব পাৰে ন?
হয়, কি কৈছা?
মানে বেলেগ বেলেগ বচ টোবোৰৰ কমদিটিবোৰত লগাব পাৰে ন?
বেলেগ চিয়াৰচ
উম তাকো তোমাৰ, ৰ এটো কি কয় ওপৰলৈ গলেটো পফিত হয়ে না, আকৌ তোমাৰ তললৈ আহিলেও পৰফিত হয় নে কি?
হম হম তললৈ আহিলে প্ৰফিট হয়, বাত প্লিছ জেগাত অঁ পাইছিল কৰিবলে ভাল ভাল বায়াৰচ বিলাকে ধৰা বা ভাল ভাল পইচা থাকাবিলাকে, ধৰা মাৰ্কেটখন ঘূৰাই নহয় এটা টাইমৰ কাৰণে ৱেইট কৰে বহুত পইছা ইনভেষ্ট কৰে দেন মাৰ্কেট ডাউন গুচি যায় ঠিক আছে তুমি জানিব লাগিব ঠিক আছে ওপৰত আছে চেইম আকৌ তললে গৈ আছে লাগিছে ধৰক
উম ভালকে আগতে মানে বস্তুবোৰ ভালকে শিকি। শিকি ল'ব লাগিব চাদেনলী মানে পতকেটো কৰি ল'ব নোৱাৰো। ভালকে কৰি ল'ব লাগিব আৰু
ভালকে তুমি শিকি ল'ব লাগিব প্ৰেকটিছ লাগিব লাগিব এনালাইচিচ লাগিব।
তুমি কিয় এনেকুৱা কৰি আছ কেইদিননো তোমাৰটো চাগে মাহমানহে হৈছে চাগে
টাইম দিব লাগে ফৰ ফাইভ ইয়েৰছ লাগেই। বাট যিমান টাইম লাগিব তুমি সিমান গ্ৰ কৰি যাবা
প্ৰফিট কৰিম বুলি ক'লে তুমি ট্ৰেডিং কৰিম বুলি ভাবিছা দেই ট্ৰেডিং কৰিম বুলি ভাবিলে ধৰ প্ৰফি। ষ্টক, ট্ৰেডিং ষ্টকছ কিনিম বুলি ভাবিছা তেতিয়া ক'ম পইছাত ষ্টক ছ কিনি পেলাই চেল কৰিব পাৰিবা, বাই-চেল কৰিব পাৰিবা।
উম আচ্ছা আৰু তোমাৰ এইবোৰ ৱেবচাইট বোৰো তোমাৰ গুগল-চুগলত চাগে চাৰ্চ মাৰিলে টো ওলাইয়ে যায় ন?
হম্ ওলাব, তুমি প্লে ষ্ট'ৰটো পাৰি পাৰা।
হম্ আৰু তোমাৰ এনেকৈ শিকা শিকোৱা মানে এনেকে তোমাৰ ষ্টক মাৰ্কেটিঙৰ এপ বোৰ, ট্ৰেদিঙৰ এপ বোৰ শিকোৱা কিবা তেনেকে কিবা এপ বা চামথিং কিবা আছে নেকি তেনেকুৱা?
শিকোৱা টো মানে এপ নাই, তোমাৰ বা এনেকুৱা ক'ৰ্ছ বিলাক লয়
হম্। সিহঁতেও আকৌ পইছা টো লয় নহয়।
উম্। তুমি কি নিজে শিকিছা নেকি?
মই নিজেই ইউটিউব চাইছোঁ, ইউটিউবৰ পৰা নোটছ বনাইছোঁ, নিজে নোটছ বনাই নিজে প্ৰেক্টিচ কৰি আছোঁ
উম, মই তেনেকেই কৰিব লাগিব
উম।
তুমি পথাবা চোন, কিহৰ কিহৰ কি কি ইউটিউবৰ তুমি এইটো চোৱা মানে, এইবোৰ তুমি মোক শ্বেয়াৰ কৰি দিবাচোন
পঠাই দিম বাৰু, বাৰু এতিয়া নিশিকি সোমালে কিন্তু, লছেই হ'ব দেই প্ৰায়। প্ৰায়ভাগ বহুতে লছ খাইছে। এনেকুৱা বহুত লছ খাই মানুহে
হেইটোৱে কিবা এটাত সোমোৱাৰ আগত ভালকে শিকি ল'ব লাগিব আৰু তে তিয়াহে হ'ব নহ'লে নো ঘপককে সোমাই গ'লেনো কেনেকে হ'ব?
ষ্টক মাৰ্কেট তোমাৰ কেনেকুৱা বস্তু ধৰা ধৰি লোৱা যে এতিয়া কিবা এটা বস্তু কিনা-বেচা কৰিছে ধৰা হয় আছে যোনটো এটো অনলাইন হ'ব অনলাইন ধৰা এইটো অলপ ৰিস্কী থাকে ঠিক আছে, এগজেক্ট টাইমত কৰিব লাগিব তোমাৰ তাকো এইটো মাইনাছ হৈ যাব পাৰে পইছাটো তেনেকুৱা টাইপ।
উম্। এ দিয়া ভালকে শিকি শিকি মেলি মানে বস্তুটোৰ ভালকে জ্ঞান টো হ'লে ভাল, আমি কৰিব পাৰিম! এনে ঘপককে বস্তু এটা কৰিলেতো তেনেকে নহ'বই।
উম উম তেনেকেই
সেইটো কাৰণে মই ভাবিলোঁ এতিয়া কোনোবা কোনোবা লগৰ আছে কিন্তু! সিহঁতক সুধিলে আকৌ কোনোবা কোনোবাই কয় ইনে নয় বিছিলো বেলেগৰ বুলি অনে এইনেকৈ থৈ দিব পাৰে ন নহয় নহয় নহয় নহয় তেনেকৈ কৈ দিব পাৰে না তুমি ক'ব পাৰা বুলি আৰু মানে। মানে তোমাক সুধিছিলো আৰু।
ভালেই কৰিলা মোক সুধিলা।
সেইটোৱে তুমি মোক হোৱাট্‌ছএপ পঠাই দিবাছোন তুমি মানে কৰ কি কোন ইউটিউবাৰে কি কি কৰে লিংক দিব পাৰে তেতিয়া মোৰ ভালকৈ বুজি মেলি লাগিব দিন বুজিব চলিবটো লাগিব ভালকৈ।
লাগিব বাৰু টাইম দিব লাগিব। অলপ পইচা লাগিব ধৰা। কেনেকা টাইপ হমম।
সেইটো চাব লাগিব ভালকৈ আৰ্ণ কৰিবলে। তুমি মোক পঠাই দিবা উম ঠিক আছে।